হেল্ল' শুনিছানে মাতটো ভালকে? উম ঠিকেই আছে। এই মানে কি জানা এতিয়া কোৱাচোন আকৌ ঠিকে আছেনে?
এয়া এতিয়া এতিয়া ঠিকে আছে, পুৰা পাৰফেক্ট।
উ, মানে কি হয় তোমাৰ এই নেটবিলাকৰ বহুত দাম বাঢ়ি গ'ল অ'।
বহুত দাম, নহয় যদি এই মাহত যদি বন্ধ কৰি দিয়ে বুলি গম পাওঁ তেনেহ'লে মই তাৰ আগত আৰু এটা ওৱান এইটটি নাইন ভৰাই থ'ম মই। মানে জিঅ'ত জিঅ'ত তোমাৰ আকৌ মানে তিনিটামান পাৰি ন'?
মানে মই যিটো ভাবিছোঁ এতিয়া মই, সেইটোৱে মাথা মাৰিছোঁ কিন্তু।
পাৰি ন' তিনটামান?
পাৰি, সেইটো আকৌ তোমাৰ সময়ে সময়েহে নিজে নিজে কাট খাই থাকে, গম পোৱা নাই কেচটো?
অ' মাই জি'অ' আকৌ কিন্তু ইমানে মানে জিঅ' জিঅ' চিমত এইটো কাৰণে মই বহুত ভাল পাওঁ, জিঅ' চিম এইটো কাৰণে। বেলেগত নহয় তুমি এয়াৰটেল ভৰালে আগতে, এয়াৰটেল নাজানো আগতে মাৰ ভুডাফোন আছিলে মই গম পাওঁ। যদি ভৰাই দিয়া তোমাৰ মাহত ডাবল পেকেট মাহ চলি থাকে কণ্টিনিউ।
হেই এইয়াত আকৌ এইটো বিৰাট ধুনীয়া।
ইয়াত ধুনীয়া, ইয়াত একে তুমি ইয়াত ইয়াত তোমাৰ এই অট'মেটিক কাট খাই, অট'মেটিক এইটো হেৰি হৈ যায়।
অ', অ' মই এতিয়া মানে বাৰটা বাজিলেই মই লগতে ভৰামেই এতিয়া।
অ' আজি ভৰাবা মানে?
টা বাজিলেই হ'ল। উম, আজি ভৰাম।
না তোমাৰ মানে একচুৱেলি এটা কাৰণে ভাল, কি তুমিতো ন' তুমি আকৌ মেক্সিমাম ঘৰত থাকা ন' তোমাৰ মানে ৱাইফাইত কল কৰিলেওটো তোমাৰ তুমি মানে হৈ যায়, মোৰ আকৌ যে নহয়। মোক তোমাৰ মানে যদি দাম বাঢ়ে মই পেগ ভৰাবই লাগিব, অ'। কাৰণ মেক্সিমাম আমাৰ গাঁৱৰকেইটা অনলাইনেই থাকে হোৱাটছএপত মানে ডাটা অননেই থাকে ইহঁতৰ, প্ৰাই চবৰে অন থাকে। পাই যায়, আকো হোৱাটছএপটো খুলিলে ধৰ অ' ইয়ে ফোন কৰিছিলে। আকো ধৰ কল এটা কৰিলে তোমালে হৈ যায়।
মানে ঘৰত থাকিলে তোমাৰ টেনচন ল'ব লগীয়া নাই। কেছটো গম পাইছানে?
সেইটো হয়।
এতিয়া ধৰা তুমি যেতিয়া ঘৰত নাথাকা, তেতিয়া অলপমান টেনচন মানে দিগদাৰ হয় আৰু।
মানে মোক লাগেই তোমাৰ, মই তিনটামান তিনটামান ভৰাই থ'ম। মাটো মাটোতো দু দুটামান ভৰাই থ'ম। দেতাৰটোটো এটা মাৰি থ'ম হৈ যাব, চলি থাকিব ধুনীয়াকৈ।
নাই, এ ভৰাই থোৱাটো ভাল দেই মোৰ মতে।
তাকে ভৰাই থোৱাটো এইটো বেটাৰ হ'ব ন।
বেটাৰ, বেটাৰ অপচন, মই যিমান দূৰ ভাবো।
মানে, বৰ বেয়াকে বাঁহ পৰি যাব।
বেয়াকে বাঁহ পৰিব।
নাই মই ভৰাই থম, ভৰাই থম। মুঠ তিনিমাহ এটা, এক্সট্ৰাকে বেছি গুচি গ'লেও কোনো গাত নালাগিব তেতিয়া।
কাৰণ এইটো মানে তোমাৰ, এইটো নচলিব বুলি কৈছে তো। সেইটো কিন্তু সঁচা কথা যে, বেছি দিন ই কিন্তু টিকি নাথাকে।
টিকি নথাকে, চাম ৰখা ক'ত ক'ত বহাইছ চাম ৰখা। মানে কি জানা, বহুত পেকৰ দাম বাঢ়িছে, এই পেকটো মানে আজিলৈ উঠাই উঠাই দিয়া নাই। আৰু চৰকাৰে মানে এটা নিয়ম বনাই থৈ থৈছে যে, তোমাৰ
উম।
এই, সৰু মোবাইলৰ কাৰণেও কিছন পেক লাগিব, হ'ল বুলি চবেই ইমান দামী, দামী পেক উচ কৰিব নোৱাৰে। চৰকাৰে মানে নিয়ম কিছুমান বনাই থোৱা আছে। মোৰ এনেকুৱা লাগিছে কি জানা, যে ধৰা দেৰ জিবি পেক তিনিশ টকা আছিলে, এতিয়া চাগে চাৰে তিনিশ কৰিব, বা দুই জিবি পেকটো চাৰিশ টকা আছিলে এনেকুৱা পেকবিলাক পুটোক কতে হেৰি কৰি দিব নোৱাৰে। চৰকাৰে মানে মাজত তে এই আজিৰ পৰা ছমাহ মানৰ আগতে মানে, তাত টেলিকম ডিপাৰ্টমেণ্ট তাৰ মানে অ', অ', অৰ্ডাৰ উলিয়াইছে যে মানুহৰ, ভেলো কাৰণেও কিছুমান পেক দিব লাগে বুলি।
লাগিব, মানে কিয় চবেই ভৰাব নোৱাৰে নহয়। আৰু এইটোতো ডাইৰেক্ট মানে কি, এইটোতো মন'পলি টাইপ হৈ গ'ল না। যে, মই ইমানটো দিছো ভৰাব লাগিব।
আৰু, আৰু মোৰ কিছুমান মানুহ আছে অকল, এই অকল সৰু মানে ফোনে অহা-যোৱা কৰিব পৰা পেকটোহে লাগে। ডাটা নালাগে, এতিয়া সিহঁতৰ কাৰণে হ'ল বুলি চবেইতো দাতা ইউজ কৰিব নোৱাৰে নহয়।
এতিয়া, বয়সীয়াল মানুহ বিলাকে নচলায় না। বয়সীয়াল মানুহ বিলাকে নেত-সেত নচলাই নহয় বহুতে।
ন নচলাই নহয়, এতিয়া কিয় কিনিব ডাটা, আৰু মানুহতে ৰ ৰ ৰাঘৱ চাদ্ধাই কৈছিলে, নে কোনে কৈছিলে পাহৰিলো অ', সীয়াই কৈছিলে, কৈছিলে যে তোমাৰ সিহঁতে কিন্তু ভাল এটা এই এই হেৰী
শুনিছা। হেল্ল', বোলো এতিয়াহে মাত নোহোৱা হ'ল তাৰ।
এ তোমাৰ ৰাঘৱ চাদ্দাই, তোমাৰ এটা, এটা ক কথা কৈছিলে দেই, তেতিয়া আপত থাকোঁতে। সি তেতিয়া তোমাক এতিয়া মানুহ এটা ধৰা তোমাৰ, ডেইলি এক জিবি এটা পেক ভৰাবলগীয়া হৈছে সি মানে দুটা কথা কৈছিলে হা, ধৰা তাৰ এটা ফোন আছে, সি একো নেট জেট ইউজ নকৰে হ'ল বুলি সি। এতিয়া ডেৰ জি বি ডেইলি ডাটা পেকৰ সি, পেক ইউজ কিনিব নোৱাৰে। কিয় কিনিব তাৰ প্ৰয়োজন নহয়। কিয়, এতিয়া কোম্পেনীটো মিছাতে বিক্ৰী কৰিছে। তাৰ কাৰণে সি এনেকোৱা পেকৰ এটা কথা কৈছিলে, সিয়ে কৈছিলে টেলিকমে কৈছিলে পাহৰিলো। কিন্তু ৰাধৱ চাদাই, তোমাৰ এটা কথা কৈছিলে হেৰি যে তুমি ধৰা, আজি তুমি ধৰা ডেৰ জিবি পেকৰ এটা নেট পেক কিনিছা তোমাৰ আজি দিনটোত, আজি ধৰা তুমি নেট, নেট ইউজে নকৰিলা, তোমাৰ দেৰ জিবি থাকি গ'ল, কিন্তু কাইলৈ তুমি এই ডেৰ জিবিটো কিয় ইউজ কৰিব নোৱাৰা।
কাৰণ তুমি যদি এক জি বি পেক এটা লোৱা চব মনত পৰি ছবিলক কম্পেনী মনত
মানে মেইন কথাটো অ' মানে মেইন কথাটো এইটোৱে যে ই মানে আগতে বহুত কথা কৈছিলে। ৰাঘৱ চাড্ডাই যে কে এইটো হ'ব, লাগে সেইটো হ'ব লাগে মানে এই জনসাধাৰণৰ মানে কথা কয় আৰু। তাৰপাছত সেইবিলাক কথা উঠোৱাৰ পিছত আজিকালি একো এটা কথা নোকোৱা হ'ল বিজেপীলৈ যোৱা পিছত। উঠাবইনো কেনেকে যেতিয়াই ধৰ বিজেপিত সোমাই দিলে গৈ লৈ পেলাই, এতিয়া বিজেপিৰ বিৰুদ্ধেতো যাব নোৱাৰে হয় নে নহয়?
তাৰ এতিয়া তোমাৰ মাতেই নোলোৱা হৈ গ'ল। উম, তাৰ এতিয়া মাত নোহোৱা হৈ গ'ল তুমি চোৱা।
মোৰতো এনেকুৱা লাগে সি চালা জানি বুজিয়ে মানে এনেকুৱা কিছুমান উঠালে পইণ্ট যাতে সি অকমান ফেমাচ হৈ যায় আৰু সি মানুহটো পটককে ফেমাচ হৈ গ'লতো। তাৰপিছত তাক কিনি পেলালে ধৰ। ধৰ কিনি পেলালে আৰু এই উম।
সি তাৰ নিজৰ ভেলু বঢ়ালে।
এশ কোটি মান চাগে দি দিলে
বুজিছা? অ' হৈ গ'ল। এতিয়া, এতিয়া সি এটা কথা কৈছে ভাল লাগে এতিয়া, উম। উম, উম, এতিয়া মানে সি এটা কথা কৈছিলে যে তুমি ধৰা ডেইলি এক জীবি এটা পেক কিনিলা, আমি আ-আঠাইছ দিন পালোঁ, আমাৰ আমি আঠাইছ জিবি পেক পালোঁ তিনিশ টকাত তেনে তুমি ধৰা আজি, কালি তুমি ইউজ নকৰিবও পাৰা এক জি বিটো সেইটো আকৌ ৰাতি বাৰটা বজাৰ লগে লগে উৰি যায়, কিয় উৰি যায় সেই সেই-সেইটো পিছদিনাখনটো সেইটো প্লাছ প্লাছ হ'ব লাগিছে
প্লাছ হ'ব লাগিছিলে অ'। আৰে ভাই তুমি টকা তিনিশ দি যেতিয়া এটা পেক যেতিয়া কিনিলা
অ'।
সেইটো এতিয়া তোমাৰ মতেই ইউজ হ'ব লাগে, মোৰ মতে। তুমি যেনেকে মন যায় তেনেকে ইউজ কৰিব পাৰা, বোলে মই আজি পাচশ জিবীহে কি পাঁচ এমবিহে মই খৰচ কৰিম ডেৰ জিবিৰ, এক জিবি এটা মই কাইলে বচাই থ'ম তাছত মই কাইলৈ গোটেই আঢ়ৈ জিবিটো খতম কৰিম। সেইটো আকৌ কেনেকুৱা কথা, তুমি টকা চাই তিনিশ দি তে পেকু ভৰাবা, তাৰপিছত দেখিবা তুমি যি নাইচ চলোৱা এনে এনে হেৰি এমবি সোপা উৰি উৰি গৈ আছে
অ' খং উঠিবই।
এ, কি কবা আৰু এইবিলাক মানে চৰকাৰৰ কথা।
এ, মই প মানে মই প মই পোন্ধৰ তাৰিখৰ পিছত ওৱান এইটটি নাইনত পেকেইটামান মোক সৰহকে ভৰাই ল'ম। ওৱান এইটটি নাইনৰ পেককেইটামান মই সৰহকে ভৰাম।
মই আজিয়ে কথাটো মনে মনে ভাবি আছিলোঁ।
মই আজি নকৰোঁ, মই আজি কৰিব নোৱাৰো, মই মানে আজি কৰিলে মোৰ আকৌ পোন্ধৰ তাৰিখে কেডিট কাৰ্ডৰ বিল আহি যাব গতিকে মই ক্ৰেডিট কাৰ্ডত বিল হোৱা পিছত মই তিনটামান বঢ়াই দিলে, মই তেতিয়া অহা মাহত দৰমহা পোৱা সময়ত মই তেতিয়া দি দিলে হ'ল, মাৰটো দুটা বঢ়াম মোৰটো তিনটামান ভৰাই থ'ম হৈ যাব।
মিনিমাম তিনিটা ভৰালেও তোমাৰ তিনি মাহৰ কাৰণে হৈ যাবতো
মোৰ আৰামছে তিনিমাহ চলি যাব মাৰটোতো মই দুটামান ভৰাই থাকিবলৈাগ মোক এতিয়া মই ঘৰৰ চবৰে মতিয়া ওৱান এইট্টি নাইনে ভৰাওঁ আহ মকল এতিয়া ৱানি তিনিনি বৰা চবৰে ঘৰৰ অ মই মাৰটোত ওৱান এইটটি নাইন ভৰাই দিওঁ মাৰ ঘৰত থাকে অকল ৱাইফাইত ইউটিউব ফেচবুক চাই থাকে চলি যায়
তোমাৰ চবতকে কম তোমাৰ হেৰি অকল জিঅৰী আছে নেকি তো
নাই চেম হেৰিও আছে আছে আছে আছে আছে এয় এয়াৰটেলৰ অ নাই নেকি বোলা নাই নাই নাই ভুদা ফনৰো আছিলে চৰি মাৰ মই ভ ভুদা ফনৰো আছিলে মাক মই তেতিয়া ওৱানভেট নাইন নে ওৱ নাইটি নাইন ভৰাই দিছিলো
গম পাইছো
পাহৰিছোঁ মাৰ আছিলে ওৱান নাইনটি নাইন আছিলে বোলা তাৰ ওপৰত নাই আৰু তাৰ তলত নাই কিন্তু জিঅ'টো মানে ধুনীয়া একদম ভেলুৱুৱেবল পেপেক হয় উ তাৰ মাতটো বহুত দূৰ ল গ'ল একে একে শুনা নাই ওচৰলৈ আহাঁা
বৈছা
কোৱা
মানে কি হ'ল তোমাৰ এতিয়া একেবাৰে কম হেৰিত দিয়া অকল জিই আছে জিঅৰ বাহিৰে মানে মই একো বেলেগ দেখা নাই
আৰু মোৰ মতে কাজা বুজিছা এই পেকটো মোৰ মতে এই এই পেগটো চবেই নভৰাইয়ো আমাৰ নিচিনা লিমিটেড কেইটামানে ভৰাই
নহয় বহুতে গমেই নাপায় ময়ে পাহৰি থাকিলো আকৌ
উম আকৌ মই কি কৰো মই কি কৰো দুমাহে মাহ সময় মই ডাৰ চিমতো মই এ পেকটোৱে ভৰাও
কোম্পেনীৰ এটা বস্তু কি গ'ম পাইছে নে ইহঁত কম চালু মাল নহয় লুকুৱাই পেলাই থৈ দিয়েগ বাকী পেক খিনি চব দেখাই এই পেকটো কিন্তু দেখায়
হয় তোমাৰ এই নিউজটো কনফাৰ্ম নে এই নিউজটো কনফাৰ্ম নে এই পেকটো উঠাব বুলি তুমি কনফাৰ্ম নে এইটো
উম নাজানো দেই মইু
মোবাইলত ভালকে চাই ল'বচোন এবাৰ অহনে নহয় কাৰণ তোমাৰ ফিৰ অঁ চাবচোন কাৰণ কি জানা ফেচবুকত জাহা তাহা পষ্ট প'ষ্ট আহে
অ
তুম ফেচবুক তুমি ফেচবুক বিশ্বাস কৰিব নোৱাৰা জাহ তাহাঁ আহে ফেচবুকত বিশ্বাস নাই ফেচবুকৰত
মানে একবাৰ তুমি হয়তো এই গুগলত নহ'লে হেৰিত এবাৰ ভালকে চাব লাগিব লগলৈ নোৱাৰা তুমি বিশ্বাস কৰিবা গম পাইছানে
পেকটো মানে আজিলৈকে উঠোৱা নাই মাত্ৰ এবাৰে দাম বাঢ়িছিলে এ ৱান তুমি কৈছা তেতিয়টো ওৱান চছেভেন্টি নাই কিমান হ'ল তাৰপছত ওান এইটি নাইন হ'ল তাৰ বি কিন্তুেকতটো এনেকে আজিলৈকে ম কিমান বছৰ হ'ল চলাই আছোঁ চোৱা এই চৌব্বিছ চনৰ পৰা নন ষ্টপ
নাই নাই ভালেই কৰিছা মই এইবাৰ পৰা এইটোৱে ভৰাম আৰু
মোৰ ঘৰৰ চবৰে মা দেউা চবতে মই এইটোৱে মই ৱান এইট ন আনিম তাৰ ওপৰত নাায়
উ বঢ়িয়া
মাজতে এটা পেক পাইছিলো মই সেইটো ঘৰাইছিলো একমাহ এই দুশ ন টকা তোমাৰ এক এক্জিবিকে দিছিলে
গম পাইছো এ কচুক মেছেজ দিছো নহয় গম পাইছানে নাই?
অ', কি দিলা?
কচুৱে মানে আহি একি গাড়ী চলাই আছে নহয়।
অ'।
মানে তাৰ লগৰ এটাই ফোন মাৰিছিলে।
অ'।
সি মানে ক'লে আৰু যে হ'ব মই তোক আজি আৰু হেৰি কৰিম এই ৰাতি হ'লে গাড়ীখন চলাম।
উম।
কচুৱে ক'লে হ'ব। সি মানে আহি পেলাই মানে মোক মেছেজ চেচেজ দিয়া নাই। গাড়ী চলাই আছে যে বেলেগৰ লগত। এতিয়া মানে তাক মই লাহেকৈ দিলো মেছেজ এটা মই বোলো কি হ'ল বেলেগ আৰু এখন গাড়ী চলাই আছ ন পুৰা। কৈছে অ' অ' হাঁহিছে। মই বোলো মই আৰু কপিলেও আছো বাৰু চলাই।
এতিয়া আকৌ ইখন গাড়ীলে যাবা নেকি?
কোনখন গাড়ী?
মোৰ ইখন গাড়ীলে?
হে তোমাৰ মন যি সেইটো কোৱা।
মোৰ আছে, কাইলৈ মই দেৰিকে উঠিলেও হ'ব ন টেনচন নাই।
সেইটোৱে মোৰ মতে চলোৱা। চাইড ইনকামৰ কাৰ চাইড ইনকামৰ কাৰণে গাড়ী চলাব লাগে মোৰ মতেদি।
চলাব লাগে, চলাব লাগে। এতিয়া অলপ পিছত ইখনলৈ যাম ৰখা আকৌ।
অলপ পিছত নহয় আৰু।
ন অলপ পিছত মানে ন এই গাড়ীখন চলা